হেল্ল।
অঁ, তোৰ নাম্বাৰ মোৰ পুৰা মনত হৈ গৈছে ৰে।
উম মোৰো।
নকবিচোন, হেৰি পুৰা মনটো ভৰি আছে। এতিয়া ইমান বাৰ টাইপ উম, বাৰে বাৰেই হৈছে।
এতিয়া ক'ব পাৰিম যে এনে নাম্বাৰটো মনত হোৱা নাই এইগিলা কাণ্ড কৰিব কাৰণেহে কাৰণে নাম্বাৰ বনাই দিছে, অ মা ফাটি আহিছে চোন পুৰা।
কি যে হব।
তাকেতো। অলপমান ভাত খালো নাখাও মই একদম পেট চেট ফুল হৈ আছে।
কি বনাইছে আজি?
বিন আছে। দালি ভাত আৰু এই সৰুতে যে খাইছিলো, পাপৰ কেইটামান এই ৰিং ফিংগাৰতে সৰু সৰু যে থাকে।
এইযে আঙুলিত লৈ লৈ ফুৰে যে।
হা
আঙুলিত লৈ লৈ ফুৰে যে পাপৰকেইটা।
অ অ অ।
এ অ কি কয় তেলত যে ফুলি যায় গো তে, সেইকেটা পাপৰ কি বা কয় মই গমেই নাপাওঁ।
নাজানো মইতো নামো নাজানো আজিলৈকে নাজানো।
উম, মইয়ো নাজানো সেইকেইটা খায়ে ভাল লাগে মোৰ সেইকাৰণে আমাৰ দোকানত থাকে না,
উম দোকানত। তাই ফাইদা মন তেতিয়া লৈ আহিব পাৰি বস্তু
অ', ইয়াতে চব নাপায় ন সেইটোহে কথা।
পইচা দিব লাগে কি অ', সেইটো ভাল।
পইছাতো এটাই কথা হ'ল না দিছো নিজৰ পৰাই গল।
অ', নহয় মই হলেও ল'লো হয়। হয়, কাৰণ সিহঁতৰ পইচা আছে ন মইতো সিহঁতক পকেট মানি দিম না, সিহঁতৰ পকেট মানিৰ পৰা মোক মাকৰ পৰা বস্তু কিনিব পইছাতো দিব লাগিবই, মই পাঁচ টকা কমাই দিম লাগিলে দহ টকা কমাই দিম। কথা নাই, পইচা ল'মতো ল'ম। পাঁচ টকা হলেও লম সিহঁতৰ পৰা যি নহওক ইণ্ডিপেণ্ডেণ্ট হব লাগে। পৰা শিকাব লাগে ইণ্ডিপেণ্ডেণ্ট হব লাগে মানে পাঁচ টকা এটা হলেও লম, বস্তু পইচা নিদিয়াকে বস্তু ল'ব শিকিব না লাগে খালি কেতিয়াও।
এই ইটো ইটো কামটো অকল তেতিয়াহে যেতিয়া এই অলপ পকেট মানি দিয়াতে যেতিয়া খৰচাটো বেছি কমি থাকে তেতিয়াহে দিয়ে আমাৰ। যেতিয়া বাহিৰত ওলোৱা হয় তেতিয়া।
অ', সৰু ছোৱালীক সৰুৰ পৰাই পইচা দিব নালাগে, মেইন কথা। মানে বেয়া হৈ
বেয়া হয়। এ মই যে তোক এটা ৰীল দেখাইছিলো যে সৰু ছোৱালীতোক কোনোবা এটা এ কিবা আছিল কোনোবা এটা কি কয় চুইগি নে কিবা এপ যে লৈ গৈছিলে ডেলিভাৰ ইয়ে ৰাম মই ভাবিছো কেনেকে এনকে বিশ্বাস কৰি ওলাই দিছে।
কেনেকুৱা মাক ন ভাবচোন, মানে বিজাৰ্ভ নকৰে ইহঁতে মাক হ'ব কাৰণে সঁচা।
বাপেক বোলে ক'ৰবাত কামৰ কাৰণে অফিচত জল্দি গ'ল সেইকাৰণে পুতেকটোক একেলাই এৰি থৈ গ'ল।
তাত মই মই হলেতো স্কুলে নপঠালো হয়।
নহয় কথা নাই পঠাইছা, তইয়োতো যা। হয় না, অ', আহোঁতে তই আহোঁতে তই সেইখনকে বুক কৰিবি, সেইখন ৰেপিডকে সেই তাতে গুচি আহিবি। হয় না?
এনেও আজিকালি মানুহ ইমানো বেয়া নহয় তো, যি কৰিছে সেইটো কৰিবা দিব, পইচাটোতো দি আছে না। উম।
এ, এনেকুৱা কৰিব নালাগে দেই ইহঁতে ডিজাৰ্ভ নকৰে।
তাকো ইমান সৰু।
ডাঙৰ হলেও বেলেগ কথা, বোলে সাত আঠ বছৰ, তেনেকুৱা বেলেগ কথা। হয়, আধা মানে পাঁচ বছৰ মান দেখাত, দেখাতে লাগে পাঁচ বছৰৰ বুলি একোৱে নাজানে ভালকে চাগে কথা চথা অকমান হে বাজে, অ'। ভাবচোন কেনেকে কৰব পাৰে, এই পাগল সঁচাই। পোৰা পাগল এইবোৰ মানুহ। ফেচবুক চেচবুক চাই লৈ এইবোৰ চব বেয়া হৈ যায়।
অ', হয় কিন্তু।
আজিকালি চবেই বেয়া হয়, সৰু চলিতো বেয়া হয়, ডাঙৰ মানুহো বেয়া হৈ যায়।
উম।
সেই।
উম', ভাল নালাগে আৰু। মোৰ দেখি হাঁহিওঁ উঠিছি সেইফালে বেয়াওঁ লাগিছে, মোৰ চলীৰটোৰ কাৰণে। এনেকে কৰিব নালাগে।
উম', তাকে সেই। উম',
নাই নাই। আচৰিত কথা দেই!
সঁচা এনে- বেয়া লাগে বহুত, দেখিবওঁ বেয়া লাগে।
উম',।
সেই।
কাক খোৱাই দি আছিলো বা?
বেছেৰা ভাঁবচোন কিমান বেয়া লাগ'ছে চাগে, কিমান বেয়া লাগে তাৰ।
চলিটো একো গমেই পা নাই যে, কি হৈ আছে মোৰ লগত।
অ', সেইটো হয় সৰু না। বুজিব হোৱা নাই, ভাবিবওঁ হোৱা নাই। উম',। হয়',।
বেয়াই লাগে। উম',।
এনেকুৱা বেছি কেতিয়া জানা না, যেতিয়া মানে এ' ল'- ল'ৰা আৰু ছোৱালীজনী তেতিয়া মানে বিয়া হয় আৰু। পেৰেণ্টছৰ লগত নাথাকে লৰাৰ লগত, মানে আজিল আজিকালি নাথাকে বহুতে নাথাকে, ভাল কথা এইটো। কিন্তু, মানে যাৰ মানে মাক বাপেক, যাৰ মাক বাপেক ভাল হয়।
যায় সেইটো কি কথা সেইটো এটা বেলেগ ৰিজন এটা, যিটো হ'ব পাৰে দেচোন।
নহয় নহয় আজিকালিতো ভালো নাপায় মানে কিছুমান বেয়া থাকে ন' কথা নাই, সেইটো হওঁ একো নহয় বেলেগ বেলেগ কে থাকক। কিন্তু কিছুমানতো ভালো থাকে না' আৰু চা এতিয়া মানে সেনেকুৱা ভাল বেয়া বুলি কথা নাই, এতিয়া তই যদি ৰেচপঞ্চিবিলিটি ল'ব নোৱাৰা। তই যদি কাম কৰি থাকা কাম কৰা দুইটাই কাম কৰা তৌ, এইটো কব লাগিব না কাবা তাত অবয়চমি, নহলে কি কৰি থাকিব, আৰু এইবোৰ নেনি-চেনি কিয় ল'ব লাগে। তাতকে ভাল ঘৰৰ মানুহে আছে সেইয়ে চম্ভালিব, সেইটো কাৰণে মাক বাপেকৰ লগত থাকিব লাগে সেইটো ভাল।
আমাৰ এ' তেনে চলে।
উম', আৰু কিছুমানেতো বেয়া পায় থাকে মাক বাপেকৰ লগত থাকিব ভাল কথা দেচোন, কিছুমানে বদমাছ থাকে ন' আৰু বেয়াকে ট্ৰিত কৰে দেচোন। সেইটো সঁচা কথা হয় সেইটো কাৰণে, সেইটো- সেইটো কাৰণে থাকিবৰ কাৰণে মানে ভাল নাপায় একেলগে। অ',। আমাৰ এটা ভাল নাই ব' একেবাৰে ভাল নাই, বহুত বেয়া কিছুমানে ভাল ত' সেনেকে হয়। সেইটো ঠিকে কিন্তু, যেতিয়া মানে বাতচাচ আহে তেতিয়া যাব লাগে না ধৰিব লাগে তেতিয়া, যদি কৰিব নোৱাৰা ন' থব লাগে।
এটাই ডিফাৰেন্স কি আমাৰ ইয়াতে কাষ্টৰ কাৰণে বহুত কিবা কিবি হৈ থাকে।
অ',।
তাতে বাহিৰৰ দেশত কাষ্ট এগিলাখণ নাই। চব ইকুৱেল সেইকাৰণে তহঁতৰ এইগিলাখন নহয় আমাৰ ইয়াত বেছি হয়। অয় দাতটো কৰ কৰাই আহিছে পোৰা। হেল্ল'!
অ' ৰহ কৈ থাকচোন কিবা-কিবি, মানে মই মেছেজ দি আছোঁ ৰহ।
সঁচাকে ভাবি আছিলোঁ। তুমি কৰবা নালাগে, বেলেগে
মোক পেছা নাই।
হৈছে কি জানা?
ভদা নিজটো দেখি কেনে, চ'ব আহি কৰি দিছে।
উম।
ভদাতো দেখি কাৰণে
উম।
হয় দে উঠে আছে, আৰে এটা সৰু ছোৱালী ভদা নহয় কি হ'ব।
অহ'। অ' বৰ ভাল ত' এ-এনেকুৱা ভাল নহয়, বহুত বেয়া লাগে।
উম, উহু ভালকে ভাতো খাব জানা নাই।
ইছ ৰাম, মোৰ চকুতো ইমান জ্বলি আছে। বেয়া জলি আছে, মই চকু বন্ধ কৰি গিলে কেনেকে কথা পাতি আছোঁ। ক'চোন কিমান হ'ল টাইম। অ' তই ভাত খাই আছ ৰহ, মইয়ে চাওঁ। অলপ মইয়ে চাওঁ ৰহ।
উম' চাবিছা মেছেজ আহি আছে।
অ' সাত মিনিট হৈছে।
উম'। বা, মই ইমান আকাৰ ইংগিতে কেনেকে উলিয়াই আছোঁ, এ
তাকেতো হয় দে, এনেকুৱা কেতিয়াবা কেতিয়াবা মোৰ মোৰ কগ, খৰিৰ হেৰি দি হয়। মানে, সেই তই মোক এটা টাইম যদি কোৱা, মানে এইবোৰত নোহোৱা কথা পাতি থাকিলে নহয়। মন বম কিন্তু ক্লাছ চলি আছে। বা ক'বাত মই যাই আছোঁ। একদম পুৰা মানে একুৰেট নহ'লেও মানে, অকনমান আগে-পিছে সেনেকুৱা টাইপ
লাগে পিছে হ'লেও।
কিন-কিন্তু সেনেকুৱাই হ'ব মানে, একদম থিকে কওঁ সেনেকুৱা টাইপ, মই সেনেুৱা হয় বহুত। ভাল সেইটো, সেইটোয়ে ভাল লাগে মোৰ। নহ'লে, টাইমটো মানে ইমান জল্দি জল্দি গুচি যায়।
উম, হম হম।
আৰু আজিকালি দিন কেইটা বৰ সোনকালে যায়।
শৰীৰটোৱে ফাষ্ট হৈছেনে, আমাৰ লাইফটোৱে ফাষ্ট হৈছে, আমি গমেই নপাইছো।
যেতিয়া পঢ়িব লাগে, তেতিয়া দেৰি, তেতিয়া সোনকালে সোনকালে যায়। মানে তেতিয়া নহয় মানে, তেতিয়া মানে পঢ় ঢ়িব কাৰণে মন যায় আৰু তেতিয়া সোনকালে যায়, যেতিয়া পঢ়িব কাৰণে মন নাযায় তেতিয়া দেৰি দেৰিকৈ যায়।
হয়, কিন্তু
যেতিয়া মাৰ-চাৰ খাই কিনে পঢ়িব বহো, তেতিয়া দেৰিকে যায়। যেতিয়া একো গালি-চালি নাথাকে, ধুনীয়াকে উ সিদিনা খাই লৈ পঢ়িব বহো, টাইমতো সোনকালে যায়।
লগা-লগ যাব, কে-কেনে এ-এটা বাজিছে, গম নাপাবি।
উম। জানানে এনেকে কথা বিলাক মস্ত অশান্তি লাগে, কিন্তু
হা, হা।
এনেকে বোলো কথা পাতি থাকিব কিন্তু বহুত অশান্তি লাগে।
গম পাইছো কিন্তু
উপায় হেন অ কিমান পাই। ভালে ত কথা পাতি কি তাতে আৰু ত ঠিকে আছে বা পুৰা ক্লাছ আহি আছে কাওঁন কাওঁন কে বোলে।
পাই আছা নেকি
অ পৰুৱা পাই আছো ধুনীয়াকে এইচ ডি পাই আছো তাকো।
কৰি আছো মই। এটা বাৰীত। অ বঢ়িয়া আছিল সেইতো কিন্তু মানুহতো গ্লাভছ পিন্ধা নাই গম পাইছা না।
তাকে তো মোৰ সেইটোয়ে বেয়া লাগিছিল কিন্তু মানে টেষ্টটো ভাল আছিল ন সেইটো কাৰণে ভাল লাগছি। সেইটো কাৰণে মোৰ ইমান এটা ঘিণ নালাগিল। নাখাওঁ আৰু বাৰু তাৰে পৰা এতিয়া।
হলেও খাম টেষ্টটো যদিও ভাল ন বাকী এইবিলাক বাদ দিয়া যায়।
চোন অ নহয় ওপৰত সেই আছিল ছাতিটো আছিল ন আগতে। ন হ'লেও মানে এ এতিয়া গৰম দিন পৰিছে না সেইটো কাৰণে অকমান ঘিণ লাগে। হাত গ্লভচ চলভ নিপিন্ধাকে সেইবোৰ তোমাৰ ভাল নালাগে।
অ মই গম পাইছো তই কিছুমান বস্তু এনেকে চাই কেনে তই সেনেকৈ ইমেজিন কৰিছ তই।
নহয় সেইবোৰ নহয় মোৰ ঘিণ লাগে বহুত এনেকে খাব। এনেকুৱা মানে হোটেল হোটেল চোটেলত মানে অকল লেতেৰা টাইপ য'ত থাকে মোৰ বহুত ঘিন লাগে।
অলপ ত
হাবা চাবা কিবা এনেকুৱা টাইপৰ যত গ্লভছ নিপিন্ধে আৰু আৰু
আৰু মই গ গৰম দিনততো মই বাহিৰৰ বস্তু খাব বহুত বেছি বেয়া পাওঁ মোৰ বহুত ঘিণ লাগে। কাৰণ ঘাম চাম ওলাই থাকে না। নহয় নহয় মানে আইচক্ৰীমো মানে বাহিৰত পোৱা আইচ ক্ৰীম আৰু সেইটো কথা কৈছে মানে বনাই যে আমি কোন যে অৰেঞ্জ কালাৰ যে আইচ ক্ৰীম দিয়ে সেইবোৰ খাব নোখোজো কাৰণ মানে সিহঁত নিজে বনাই নাই মানে নিজ নিজে বনোৱাৰ কথা কৈছো মানে নিজে বনাই যে পকোৰা চকৰা চাট ফুচকা সেইবোৰ মানে গৰমত মই খাবৰ কাৰণে বহুত বেয়া পাও গৰমত মানে ঘাম চাম উলাই থাকে ন মোৰ ঘিন লাগে বহুত কুঁহিয়াৰৰ ৰস এইবোৰ কুঁহিয়াৰৰ ৰস মই চবতকে বেছি ঘিণ কৰো, কুঁহিয়াৰ ৰসটো বহুত ঘিণ কৰো।
এই মেচিন টো ভা সেই নহয় মেচিন টো বহুত ভাল।
অ মেচিনটোৱে খাও মই এইটো কাৰণে এইটো মোৰ বহুত ঘিণ লাগে। তাতে তাতে আৰু মাখিও থাকে চি। মাখি চাখি পিচা যায় উম।
ইমান মাখি ন সিটো জেগা তই দেখিয়ে তোৰ অশান্তি লাগি যাব, মায়ে সেইদিনা ইমান ভাল পায় কুঁহিয়াৰ ৰস, ইটোত এই কি কয় ইটো ৰাস্তাটোত আছে দে এয়া কি কয় ৰাস্তটোত পাৰ কৰি উঠিয় যত এই যে কাপোৰ চাপোৰ সেইখিনি ৰাস্তাটো ষ্টাৰ্ট হয়।
অঁ অ।
কাপোৰৰ ৰাস্তাটো তাতে সেইখিনি এটা ফিল্ডো পাই যায় সেইটো এটা ৰা স্তা দি এইবাৰ লেফট চাইডে দি পাই জাই, অ তাতে এই এটা কি কয় কুঁহিয়াৰ ৰস মানুহ এটা বহি আছে, সেইখিনি জগা এনে বহুত লেতেৰা বেতেৰা ন। সিনি জগাত কিয় ৰাখিব লাগে মানুহতো নাহেয়ে ইমান মাখি হৈছে মায়ে তাতে দেখি। কি ইমান অক লাগি আছে যে না, নাখাওঁ মই ইয়াতে বহুত নাখি হৈ আছে। চাহ ভাৱ। ত' ই মায়ে ইমান ভাল পায় মোক কুঁহিয়াৰ ৰস সদায় যায় সদায় খাই আহে কিন্তু সেই মানুহতোক। কৰা হ'লে নহ'লে ইমান ঘিণ লাগছে।
নোৱাৰি এনেকে খাব নোৱাৰি তাতে সিহঁতে, গ্লাভ চ্লাভছো নিপিন্ধে। চি মোৰ দেখি বহুত ক্ষীণ লাগে।
প্লাইন যত যাত তাত ৰাখে তাতে মানুহ বেছি থাকে।
উম, হাইজীন।
উম।
চি, নোৱাৰি খাব এইবোৰ নাখাও সেইটো কাৰণে মই মেচিন চিচৰে খাও, বা যোনবোৰ মানে বস্তু বস্তু আছে, সেনেকা টাইৰ মান বনাই থোৱা বস্তু আছে সেনেুৱা টাইৰ খাওঁ।
এই বাছ ষ্টেণ্ডৰ ওচৰত যে, এখন আছে সেইখন বেছি ভাল।